হেল্ল'
হেল্ল'
শুনিছ নে
হেল্ল'
হা শুনা পাইছ নে
হেল্ল'
শুনিছ নাই
হেল্ল'
অ কোৱা
হেল্ল'!
হাল্লো'! শুনিছ নে নাই?
হেল্ল'!
হেল্ল'! শুনিছ নে নাই?
হেল্ল'!
হেল্ল'!
হেল্ল' শুনিছ নে?
শুনি আছোঁ। হেল্ল'!
হাল্লো'!
হেল্ল' অ', শুনিছ নে নাই?
শুনিছোঁ।
অ', কি কৰি আছ?
মই এতিয়া এই আগফালে বহি আছোঁ।
অ', অ', তোমাৰ খবৰ পাতি ভাল নহয়?
উম, খবৰ পাতি ভাল। তহঁত?
উম, ভালেই, ভালেই।
এইবাৰ তই পৰীক্ষা খবৰ নল'লি যে মোক?
অ', পাহ হেৰি হ'ল আকৌ এই অকমান হেৰি হৈ আছিলে, মোৰ মানে অকমান অসুবিধা এটা হৈ আছে। লেব লাগি তাৰমানে সেই পাহৰিলোৱে অ'। তাৰাপৰা বাকী পৰীক্ষা কেনেকুৱা গ'ল তোৰ ?
পৰীক্ষা ভালে হৈছে।
অ', তাৰপিছত এতিয়া হেৰিতটো কি ভাবিছ এডমিশ্যনৰ কথা?
তাকে ৰিজাল্টটো দি লওঁকচোন। কিছুমানে কৈছে, ইংৰাজীত ল'বলৈ কিছুমানে কৈছে আকৌ পলিটিকেলত ল'বলে।
অ', তাৰপা এতিয়া তোৰ, নহয় ন' তই তোৰ মই এটা কথা কৈছো শুন, তই লোকৰ কথা নাযাবি মানে। তোৰ যদি মনে কয় ন' মোৰ এইটো চাবজেক্টত ল'লে তোৰ ভাল হ'ব তই সেইটো চামজেক্টতে ল'।
অ', মোৰ এনেই ছ'চিয়'লজি মন আছে।
অ'। চ'চিয়লজি মন আছে। তই তে তই এতিয়া যদি চ'চিয়লজি মন আছে চচিয়লজিটো বাৰু স্ক'প আছে দেই ল'ব পাৰ ছচিয়লজিটো আৰু আৰু অকল ছ'চিয়লজিয় আছেনে আৰু বেলেগো আছে?
চ'চিয়লজি তাৰ পিছত হিন্দীও বেয়া নাপাওঁ হিন্দীও ভাল পাওঁ।
অ', হিন্দীও আছে, অ', পাৰিবিটো।
তাকে তই ক'চোন মানে কোনকেইটা ছাবজেক্টত কেনেকুৱা ধৰণৰ কি কথা থাকেনো?
মানে শুনিবি হা' মই এতিয়া চ'চিয়লজিটো মানে ধৰি ল' চ'চিয়লজিটো যদি তই ল' তোৰ এ, হেৰি তেতিয়া হ'লেতো আমাৰ ইয়াত মানে এতিয়া চব, চব হেৰিয়তে মানে ইউনিভাৰ্চিটি চ'চিয়েলটি তো নাথাকে মানে।
অ'।
এতিয়া তোৰ হেৰি মানে ধৰি ল' তই কোন কেইখন কোন কেইখনত তই পাওঁ তই সেইটোক লৈহে কথা, তোৰ এতিয়া আমাৰ ইয়াত ইয়াত মানে ইয়াত দুখনমানত নায়য়েই ছ'চিয়'লজি ডিপাৰ্টমেণ্টটো।
অ', তেনেকুৱাও হয় নি?
তেনেকুৱাও হয় অ', কিছুমানৰ ছচিয়লি ডিপাৰ্টমেণ্ট নাথাকে আকৌ কিছুমান হিন্দী ডিপাৰ্টমেণ্ট নাথাকে।
অ'।
কিন্তু মানে কয় ধৰি লও ইং-ইংলিছ তাৰপিছত হেৰি অ' পলিটিকেল এইবোৰ মানে এইটো ইডুকেচন এইবোৰ মানে চব চবতে থাকে।
অ'।
কিন্তু মানে কমনকে এই ছচিয়ল'জি আৰু হিন্দীটো মানে চব হেৰিয়তে নাথাকে।
অ' ইংৰাজী কেনেকুৱা আৰু?
ইংৰাজীটো ভালেই বাৰু, মই ময়ে এতিয়া সে কৰি আছোঁ নহয়, ইংৰাজীটো ঠিকে আছে বাৰু।
অ', অ', তোক প্ৰেছাৰ পৰে নেকি?
উম, বেছি প্ৰেছাৰ নপৰে কিন্তু মানে এটা কথা কি তই যদি যদি ইংলিছ মিডিয়ামৰ পৰা আহ নহয় তেতিয়া তোৰ মানে ইমান এটা প্ৰেচাৰ নপৰিব।
অ'।
কিন্তু আছামিছ, আছামিছ মিডিয়ামৰ হ'লে মানে অকমান দিগদাৰ হয়, এতিয়া ময়ে অলপ দিগদাৰ পাইছোঁ মানে।
অ', এতিয়া ময়ো আছামিজৰহে।
সেইটোৱে, তাকে। তই কাম এটা কৰিব পাৰ আকৌ, তোক মই এটা মই হেৰি কৰিব পাৰিম তই যদি হিন্দীত মেজৰ লও
উম।
আজিকালি মানে আজিকালি হিন্দী এটা একজাম দিবলে আহে এ, হেৰিয়ৰ এইটো যে এ-এয়াৰপৰ্টবোৰত যে যিবোৰ যে হেৰি যে কৈ থাকে শুনিছ নাই বাৰু এ, এইখিনি যে এ, ধৰি লোৱা এয়াৰপৰ্ট আৰু হেৰিবোৰত যে ৰেলৱে ষ্টেচনবোৰত যে এম হেৰি যে কৈ থাক, এনাউঞ্চ যে কৰি যে থাকে যে
অ', অ', অ'।
অ' দেখোন যোৱা নহয় তাৰ কাৰণে মানে এটা ভাষা মানে ভাষ তাৰে হয় হেৰি এটা দিবলৈ আহে, তোৰ ইংলিছৰো আহে আৰু হেৰি আৰু এইটো আ, হিন্দী মানে কিবা ট্ৰানঞ্চলেট কিবা হেৰি এটা তই যদি সেইটো এক্সাম যদি দিয়, তই যদি মেজৰ লৈ যদি তই সেইটো এক্সাম দিয় নহয় তই সেই তাত মানে পোৱা এটা চান্স থাকে।
অ', হিন্দী ন'?
অ', হিন্দীৰ অ', তাৰপা তেতিয়া যদি তই পাওঁ ন' তই যদি এয়াৰপৰ্টৰ কাৰণে দিয় তেতিয়া তই ইণ্টাৰনেচনেলত পাই যাবি।
অ',।
তোৰ মানে সেইটো এটা স্কপ থাকে মানে।
সেইটো দেখোন বৰ ধুনীয়া চুক দেখোন।
অ' সেইটোয়ে অ' ময়ো সেইটোকে মানে ভাবিছিলোঁ এটা সময়ত কিন্তু মানে কি হ'ল হেৰি তোৰ তেতিয়া মানে মই আমাৰ দিনত মানে এটা চাবজেক্ট লৈহে হেৰি কৰিব পা খন কলেজত।
অ'।
তাৰ পৰা সেইটো কাৰণে মানে মই এইফালে ইংলিছ লৈ দিলো কাৰণে সেইটো নোৱাৰিলো আকৌ হিন্দীটো হেৰি কৰিবলে
অ অ
ইংলিছতটো একেবাৰে অজু বুলি কৈছে কিছুমানে
আ কি কৈছে?
একেবাৰে ওজু বুলি কৈছে ইংৰাজীটো।
ইংৰাজীটো এ ইমানো ওজু নহয় আত বহুত হেৰি কৰিব লাগিব মানে তই হেৰি কৰিলে নহ'ব তই বহুত কিতাপ পঢ়িব লাগিব।
ইংৰাজীটো
ইংৰাজীটোত অ যেনেকে অসমীয়াটোত আমি ঢেৰ যে কিতাপবোৰ পঢ়িব নালাগে জানো
সাধু কথা
সাধাৰণ তেনেকুৱা মানে বহুত পঢ়িব লাগিব নবেল এইবোৰ কিবা কিবি ধেই আহিব নহয় হম তোৰ এখন এটা চেমিষ্টাৰত তোৰ কেইবাখনো কিতাপ থাকিব
অ',
ধেই পঢ়িব লাগিব সেইটোহে হা
তহঁতৰ পেপাৰ কেইখন আছে এতিয়া
আমাৰ এতিয়া চাৰিখন আছে ফ'ৰ্থ চেম কাৰণে চাৰিখন আকৌ
অ', অ', তাৰপা এতিয়া ওপৰলৈ বাঢ়ি বাঢ়ি গৈ থাকে নেকি
ওপৰলৈ বাঢ়ি বাঢ়ি মানে তোৰ ছিক্স এমলৈকে পাঁচখনেই থাকিবগৈ লাষ্টত
অ', শেষত পাঁচখন থাকিব ন
পাঁচখনন থাকিবগে কিন্তু আমি এতিয়া আমাৰ হেৰিটোলে মানে এ এইট চেম আৰু চছেভেন চেমলে মানে কিমান কেইখন থাকে সেইটো গম পোৱা নাই কাৰণ এতিয়ালৈকে কোনো কৰা নাই যে সেইকেইটা
হয় অ',
উম গম পাম হেই ইয়াৰ এতিয়া কৰা বোৰৰ পৰা
অ', এনেই তহঁতে চাৰি বছৰ পঢ়াৰ কথাই ভাবিছ নে নে দুবছৰহে পঢ় তিনিছৰে পঢ়িবি
মই মানে তিনি বছৰতে ভাবি থৈছো হেৰি এ কি হয় ডিপাৰ্টমেন্ট লৈ মানে কথা যদি ডিপাৰ্টমেন্টৰ থ দিয়ে দিয়ে তেতিয়া মানে চাৰি বছৰ কৰিব লাগিব মানে কিয় আমি প্ৰথম বেজটৰে নহ'ম মানে এতিয়া খিনি প্ৰথম বেষ্টৰ হ'ব কিন্তু ছেকেণ্ড বেষ্টৰ আমি হ'মগৈ যদি সেই প্ৰথম বেষ্ট খিনিয়ে যদি ভালকে হেৰি কৰিব পাৰে তেতিয়া আমি চাৰি বছৰ কৰিম নহ'লে নকৰো মানে
অ', তেনেকুৱা মানে
উম,
তহঁতৰ কলেজত আছে নহয় চাৰি বছৰটো
থকাতটো আছে অ',।
উ উম তাৰপিছত আৰু পলিটিকেল চাইন্স টো কেনেকুৱা
পলিটিকেল চাইন্সটো ভালেই পলিটিকেলৰ স্কপ বহুত আছে তই পলটিক পলিটিকেলতটো হেৰি এইটো উ কি বুলি কয় এতিয়া মই মানে পলিটিকেল হেৰি লৈছিলোঁ এম ডি চি পলিটিকেল লৈছিলোঁ তেতিয়া আমি সেয়ৰ বিষয়ে পঢ়িছিলোঁ মানে সেইবোৰ এই হেৰি ৰ ডেই কিহৰ আছে
ৰাজনীতিক গণতন্ত্ৰ এইবোৰ থাকে নেকি?
সেইবোৰ বিষয়ে পঢ়িছিলোঁ অকণমানাতকৈ মানে অপ আমি যিবোৰ মান তোৰ টুৱেলভ ইলেভ ইলেভেন টুৱেল্ভত- পঢ়ি আহো ন পলিটিকেল চাইন্সত।
অঁ!
তাতকৈ মানে বেছিও ওপৰত থাকিব মানে এইখিনি এতিয়া-
অঁ এনেও মানে আগ আগবাঢ়ি গৈ থাকিলে টান টান হৈ গৈ থাকিবই আও
উমঁ উমম হয় বাৰু সেইটো তাৰপৰা ত মাইনৰ- কি ল'ম ভাবিছা যদি বা মেজৰ তেনেকে ল'ম মইনৰ কি ল'ম ভাবিলি-
তাকে মই সেই- এইকেইটা ছাবজেক্টৰ ভিতৰতে মাইনৰ মেজৰ লৈ ল'ব লাগিব- টোৰ- ইংলিছ আৰু পলিটিকেল চাইন্স বা এডুকেশচন টোও ভাবি চাব পাৰো।
অঁ! ন তই যদি হেৰি- কৰ মই এ মই কৈছোঁ কোন তই যদি ইংলিছ মেজৰ ল।
ওম।
তেতিয়া তই মাইনৰ পলিটিকেল নহ'বা মাইনৰ হিষ্ট্ৰি ল'বি।
হয় নেকি?
উমঁ মানে কি হয় ইংলিছত মানে তোৰ প্ৰায়বোৰ হিষ্ট্ৰিৰে কথা আছে মানে।
অঁ!
তাৰ কাৰণে মানে তই হিষ্টিটো পঢ়িলে মানে তোৰ ভাল হ'ব তোৰ এই হেৰি নিজৰ মেজৰ- তোলৈও ভাল হ'ব। তেতিয়া মে দুইটাই একে হেৰি হৈ পৰিব ন মানে হেৰিয়ত- প্ৰায় খিনি মানে অলপ হেৰি আগৰ হেৰিয়ে মানে এ হিষ্টিত- খিনিয়ে আছে মানে মেজৰ ইংলিছৰ।
অঁ মিলি থাকে মানে ন?
মিলি যাওঁ তেনেকুৱাই অঁ আৰু সেইটো কাৰণে মানে তই চাব পাৰ'।
আৰু ইংৰাজী গ্ৰামাৰটো।
গ্ৰামাৰটো তেনেকে গ্ৰামাৰ নাই হেৰি নাই। গ্ৰামাৰ ইয়াত এনেকে নাপাবি নহয়। নাই নাই কিন্তু হেৰিয়াত পাবি। যিটো মানে তোৰ হেৰি ছাবজেক্ট হ'ব অল ষ্টুডেণ্টৰ কাৰণে এটা এটা ছাবজেক্ট থাকে।
অঁ
এ ই চি বুলি এটা থাকে মানে।
অঁ'।
তাৰপিছত সেইটো হেৰি সেইটো কাৰণে মানে চবেই একনি এই এ আমাৰ মানে আমাৰ এতিয়া ইউনিভাৰ্চিটি মানে চবেই এ ই চি পঢ়িবলৈ হ'লে এ- ফাৰ্ষ্ট ছেমত তোৰ হেৰি পঢ়িব লাগিব ইংলিছ পঢ়িব লাগিব ছেকেণ্ড চেমত হিন্দী বা আছামিছ।
অঁ তেনেকুৱা ন'।
তেনেকুৱা অঁ তাত তই গ্ৰামাৰ পাবি।
অঁ তাৰপিছত আৰু ভি এছ চি আৰু এম ডি চি এছ এছ চি এনেকৈও থাকে নেকি?
অঁ তোৰ এম ডি চি তোৰ হৈছে তই যিটো তই হেৰিয়ত নাই পঢ়া। হায়াৰ ছেকেণ্ডাৰীত যিটো ছাবজেক্ট লৈ পঢ়া নাই।
অঁ।
তই সেইটো ছাবজেক্ট ল'ব লাগিব।
এম ডি চিত?
এম ডি চিটো অ' তাৰপিছত এ চি চিটো হৈছে মানে হেৰি এইটো এ চি চি টো আমাৰ আমাৰ ইউনিভাৰ্চিটি মেজৰটোকে দিয়ে ল'বলে প্ৰায়।
আচ্ছা।
মেজৰ ছাবজেক্টোকে তাৰপিছত তোৰ ভি এ চিটো ভি এ চিটো তহঁতক দিব। চিলেক্ট কৰিবলে দিব তুমি সেইকেইটা এ এনেকে এনেকে দি দিব মানে কেইবাটাও অপচন দিব তহতি সেইকেইটাৰ ভিতৰত চিলেক্ট কৰিব লাগিব এইকেইটা কৰিব লাগিব বুলি।
অ'অ'অ'অ 'তেনেকুৱা ন?
উম তেনেকুৱা কা সেইটো কথাটো।
বাৰু ঠিক আছে তেন্তে হ'ব দে।
হ'ব তই ভ ভালকে ভাবি চাই ল তাৰপৰা মোক কবি কোনটোত ল' বাও। অঁ ঠিক আছে হ'ব দে তেতিয়া উম।
অঁ।